হেল্ল'।
অ কি কি কৰিছা? কি কৰিছা?
অ'।
ছা হেল্ল'।
অ' খোৱা বোৱা কৰিলা? খোৱা বোৱা কৰিলা নে? খোৱা বোৱা কৰিলানে?
কৰিব অ'।
লানে
অ', কৰিলোঁ কৰিলোঁ অ', ইমান গৰম ঔ, আজি আমাৰ এইফালে তোমালোকৰ ফালে কেনেকুৱা?
এ, বহুত গৰম এতিয়া আকৌ গা ধুইছো।
অ', বহুত গৰম অ। একদম ভাল লগা নাই মানে চকিত উম, তাকে এইবোৰ স্কুলৰ পৰা ল'ৰা ছোৱালীবোৰ আহি আছে।
অ', আমাৰ লৰাও আহিলে বাৰু।
বন্ধবো অ, এতিয়া বন্ধ দিছে যে স্কুলবোৰ।
অ', আমাৰ লৰাহঁতৰ আকৌ বন্ধ নাই দিয়া।
অ', এই প্ৰাইভেট স্কুলবোৰ এতিয়া বন্ধ নিদিয়ে। আকৌ নতুনকে এতিয়া চিচ তেম লৈছে দশটামান, মানে দশ-দশ তাৰিখলৈকে ক্লাছ কৰিব। তাৰ পিছতহে বন্ধ দিব তেনেকুৱা হয়।
অ', আমাৰ এহেঁতৰো দশ তাৰিখলৈকে ক্লাছ হব, তাপা এঘাৰ তাৰিখৰ পৰা বন্ধ হ'ব আৰু। ভালহে বাৰু একচোৱেলি খুলি থাকিলে, এই ঘৰতো পঢ়া তেনেকে নহয় যে স্কুল গৈ থাকিলে ভাল হে।
অ', অ', হয় বাৰু সেইট
পঢ়াটোও পাৰে, ধৰি লোৱা হোমৱৰ্ক খিনিও কৰি থাকিব পাৰিব। অকমান গাইডো দিয়ে।
হয় বাৰু নহয় কিছুমান ক্ষেত্ৰ প্ৰাইভেট স্কুলো ভাল কিছুমান ক্ষেত্ৰত গৰ্ভমেন্ট স্কুল ভাল, ধৰা মা
অ',
ধৰা তোমাৰ গাইড বিলাক, গাইডটো দিয়ে সংস্কাৰ শিকাই।
অ',
সেইবিলাকত মানে বেছি গুৰুত্ব দিয়ে ধৰা তোমাৰ এইবিলাক কিবা কিবি অ', ভালকে শিকাই। গৰমেন্ট স্কুলত ধৰা এনেকুৱা হয় আৰু প্ৰাৰ্থনাতে যিখিনি সিক পোৱা হয় আৰু, এক্সটা বুলি সেইটো মানে এক্সটা সংস্কাৰ বুলি মানে ক্লাছ নাই। কিন্তু সেই প্ৰাইভেট স্কুল বিলাকত এনেকুৱা হয় প্ৰাৰ্থনা সভাতে বহুত কথা শিকাই দিয়া হয়।
অ', গৰমেন্ট কিছুমান, মানে স্কুল চবে ভাল স্কুল বেয়া বুলি নকওঁ দেই। পঢ়াটো নিজৰ লগত কথা। স্কুল কেতিয়াও বেয়া হব নোৱাৰে স্কুল সদায় ভালেই, কিন্তু পঢ়াটো নিজৰ লগত কথা। আৰু বিশেষকে মানে কিছুমান-কিছুমান ক্ষেত্ৰত দেখা যায় আ, চৰকাৰী স্কুল বিলাকত তোমাৰ কিছুমান ধৰা যেনেকে পোন্ধৰ আগষ্ট অ', শিক্ষাতো লোৱাৰ আগত খা, পোন্ধৰ আগষ্ট, ছাবিশ জানুৱাৰী, ধৰা তোমাৰ আ, টীছা আৰ দে', শিক্ষক দিৱস, শিশু দিৱস এইবিলাক এ, আৰু আৰু কিছুমান ৰাভা দিৱস, এতিয়া বিশ জুন ৰাভা দিৱস, ৰাভা দিৱসৰ বিষয় ৰাভা দিৱস বৰ, বিষয়েটো তেনেকে তোমাৰ ধৰা আমাৰ প্ৰাইভেট স্কুলত তেনেকে পতা শুনা নাই দেই। কিছুমান স্কুলত নেপাতে। কিন্তু আমাৰ ধৰা চৰকাৰ, হেল্ল হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'।